হেল্ল'
অ কি খবৰ
আছো ভালে আপোনাৰ কি খবৰ
মোৰ ভালে বাৰু ভালে আছোঁ কি কৰি আছা তুমি?
মই এনেই অকমান ফেনৰ তলত বহি আছো ৰ'ব মোৰ মাত
অ অ আহিছে আহিছে মোৰ মাতটো শুনা নাই নেকি তুমি
অ শুনিছো দিয়ক।
অ অ ঠিকে আছে অকলে আছ নেকি আজি
অ অকলে আছো ৰব আজি তাততো আৰু দিনটো হেৰি নাছিল বিজুলী নাছিল ঘৰত
অ অ
তাকে অকমান আগত হে আহিল যোৱাকালি বতাহ, বৰষুণ দিছিল ইয়াতে।
অ'অ' অ' অ'
অ'বতাহ বৰষুণত তিনিটামান পষ্ট ভাঙি গ'ল বৰষুণতে বতাহতে।
ইয়ে
সেয়া আজি গোটেই দিনটো ঠিক কৰোতে লাগিলে আৰু।
অ' অ'অ'অ'অ'অ' মানে দিনটো আজি বহুত কষ্ট হ'ল?
অ' তাকে একো কৰিব পৰা নাই ভালকে ৰাতি, ৰাতিৰ পৰাই নাই ত' মানে ৰাতি চাৰে এঘাৰটা মানৰ পৰাই যোৱা কালি গোটেই ৰাতিটো ভালকে টোপ টোপনিও অহা নাই ৰাতিপুৱা চাৰিটা মানৰ পৰাই খাৰ পাইয়ে আছো।
উম, উম গৰম তেওঁ বহুত গৰম নহয়। উম, আজিকালি অ' আজিকালি আৰু কাৰেণ্টটো নাথাকিলে আমাৰ একো কামেই নচলে আৰু জীৱনটোত। নহয় জানো অ'ভাত ভাত ৰন্ধা ইফালে কাপোৰ ধোৱা ইফালে আমাৰ বাকীটো আৰু কাৰে লাইট আৰু ফেনটো আছ ছেই বাৰু এইটো আগৰ পৰা চলিয়ে থাকে অ' লাইট জ্বলিবলৈ বা আৰু ফেন খনতো আমাৰ আগৰ পৰা চলিয়ে আছে এতিয়া বৰ্তমান যে আমাৰ আৰু কাৰেণ্টটো ইমান জীৱনৰ মানে অপৰিহাৰ্য অংগ নিচিনা হৈ পৰিছে আৰু এটা। একো মানে কামেই নচলে আজি ৰান্ধিবলৈ আমি ইণ্ডাকচন ইণ্ডাকচন খন ব্যৱহাৰ কৰো অ' ইলেক্ট্ৰিক কুকাৰটো আছে যে সেইটো কু কাৰটো ব্যৱহাৰ কৰো।
অ'আমাৰো একেই অ' মাজতে যে এয়া গেছৰ যে দিগদাৰ হৈছিল নহয় তেতিয়া সেইকেইদিন ইণ্ডাকচনতে বনোৱা গৈছ ছে আৰু আমাৰো।
অ' অ' মাজতে গেছৰ বহুত নাটনি হৈছিলে নহয় সেইকেইদিন। ত' আৰু মানে চবে ঘৰে, ঘৰে এখন, এখন ইণ্ডাকচন কিনিয়ে লৈছিল আৰু তাৰমানে।
অ' নহ'লে উপায়ে নাই।
উপায় নাই আৰু বজাৰততো মানে ইণ্ডাকচনৰে অভাৱ হৈ গৈছিলে। অনলাইনত তাৰ মানে উম, উম অনলাইনত যে ভাল অ' মানে উম, উম ভাল, ভাল কোম্পানীসমূহৰ ইণ্ডাকচনবোৰ নাইকিয়া হৈ গৈছিলে। উম, মানে দোকান উম, উম দোকানৰটো চবে কয় চবকে লগা হৈ গৈছে নহয়।
অ',
তাৰ পিছ
আমাৰ বাৰু আগৰ পৰাই কিনি থোৱা আছিল সেই কাৰণে বেছি ভাবিব লগা হোৱা নাই।
অ' অ'
সেইকেইদিন তাতেই বনাই খালোঁ আৰু। তাৰপিছতহে চিলিণ্ডাৰ সেয়া পোন্ধৰ দিন মান হ'ল চিলিণ্ডাৰটো অনা।
অ' অ'তাকেতো উম, মই নাই মই মোৰ ভন্টিৰ ঘৰত আহিছোঁ। সেই এতিয়া কাৰেণ্টটো ইয়াতো কাৰেণ্ট অ' অ। নাই এনেই অলমান কাম আছিলে তাতে আৰু আহিলোঁ অকনমান। তাৰ পৰা - ইয়াতো কাৰেণ্টটো আজি ৰাতিপুৱাৰ পৰা অলপ লুকা ভাকু খেলি আছে আৰু। এবাৰ আহে এবাৰ যায়। এবাৰ আহে এবাৰ যায় ৰাতিপুৱা মানে ভাত খিনি ভালকে বনাবলৈ শান্তি হোৱা নাই। ইণ্ডাস্ক টো'এবাৰ অন হৈ যায় এবাৰ অফ হৈ যায় তাতে আৰু ভণ্টিৰ - এইয়া আছে ৱাচিং মেচিন আছে যে মেচিনটোতো কাপোৰ দিছিলে - বাৰে বাৰে অফ হৈ যায় থাকে, উম বহুত অসুবিধা হৈছে আজি ইয়াতো। উম উম তাকেইতো, ইয়াত যেনিবা ৰাতিটো আছিলে বাৰু। উম, কিন্তু মানে - এতিয়া ৰাতিপুৱা সময়খিনি অলপ অসুবিধা দি আছিলে আৰু।
অ, ' তাতো বৰষুণ দিছে নেকি যোৱা কালি?
ইয়াতে বৰষুণ নাই গম পোৱা নাই। ইয়াতে ৰাতি বৰষুণ দিয়া নাই। ৰাতিপুৱাও নাই কিন্তু ইয়াৰ অকণমান আগফালে মই যেতিয়া ওলাই গৈছিলোঁ - তেতিয়া কিন্তু তাত ৰাস্তাবোৰ তিতি আছিলে, কিজানি আগে আ সেয়ে মানে ৰাতিপুৱা সময় খিনি আগে আগে বৰষুণ দিছিলে নেকি? ইয়াত কিন্তু দিয়া নাছিল, উম' উম। অ' অ' অ'। তাকেইেতো, আজি কিন্তু গৰমটো অতিপাত গৰম আছিল আজি।
অ' আমাৰ মানে ৰ'দটো নাথাকিলেও বহুত গৰম গুমাহ হৈ থাকে যে আকাশখন ডাৱৰে ঢাকি থাকে। বৰষুণ নিদিয়ে ৰ'দ ও নিদিয়ে বতাহো নাথাকে একদম স্তব্ধ হৈ যায়।
অ' বেছি গৰম লাগে তেতিয়া। তাতে আৰু মোৰ নিচিনা হাই অ হাই প্ৰেচাৰ থকা মানুহৰ -
অ' অ' অ'।
মোৰ নিচিনা হাই প্ৰেছাৰ থকা মানুহৰ কাৰণে দিগদাৰেই আৰু তেনেকুৱা বতৰটো। মুৰটো বেয়া লাগি থাকে। উম', বহুত কষ্ট হয় তেনেকুৱাকে থাকিবলে।
আপুনি ৰক্তচাপৰ এইয়া ঔষধ খাই আছে নেকি?
অ' অ মই নিয়মিত নিয়মিত নিয়মিতভাৱে মই উচ্চ ৰক্তচাপ - মানে ঔষধ - মানে সেৱন কৰিব লাগে ৰাতিপুৱা এটা। আৰু বেছিকে গাটো বেয়া লাগিলে আবেলি সময়তো এটা খাব লাগে। এইটো বাৰু নিয়মিত খোৱা নাই। যিদিনাখন অলপমান গাটো বেছিকে বেয়া লাগি থাকে সেইদিনাখন খাওঁ, ৰাতিপুৱাতো কিন্তু সদায় খা - খাবই লাগিল নহলে আৰু মানে মোক অকন দিগদাৰেই আৰু মোৰ কাৰণে। ডক্তৰৰ পৰামৰ্শ মতে খাই আছো আৰু। এইটো ব্যৱহাৰ কৰি আছ যে বহুত দিন ধৰি পেলাই -
খাই থাকিব লাগিব আৰু এইটো।
অ' অ' তাকে। আজিকালি আৰু মানে এইবোৰ বেমাৰ আৰু ঘৰে ঘৰেই আৰু। উচ্চ ৰক্তচাপ আৰু - এইটো মধুমেহটো ডাইবেটিছ বুলি কোৱা হয় চুগাৰৰ বেমাৰটো। মেলেৰিয়াৰ এইটো সকলোৰে ঘৰে ঘৰে আজিক থাকে আৰু। উপায় নাই আৰু এইবোৰ। দৰ দৰৱ খাই খাইয়ে আৰু থাকিব লাগিব আৰু মানুহবোৰে।
উ
উম, এতেকে আহ। অ', অ' আজি জাপানৰ ভেনিজুৱালত বহুত ডাঙৰ ভূমিকম্প এটা আহিছে গ'ম পাইছা?
মই গ'ম পোৱা নাই।
উম, ভেনীজুৱালাত বহুত ডাঙৰ এটা ভূমিকম্প হৈছে। মানে বহুত মানুহ মানে মৃত্যু মুুখত পৰা বুলিয়ে খবৰ পাই। দহ হেজাৰ মান লোকৰ মৃত্যু হোৱা বুলি খবৰ পাইছো তাৰ মানে। উম উম উম বহুত ডাঙৰ ডাঙৰ বিল্ডিং বোৰ খহি খহি পৰিছে।
উ হ'।
বহুত মানুহৰ
জাপানততো বাৰু ভূমিকম্পৰ কেন্দ্ৰ বুলিয়ে ক'ব পাৰি দিয়কচোন। ভূমিকম্প আৰু আগ্মীয়গিৰিৰ।
উম, উম, উম।
কিন্তু ইমান মানুহৰ মৃত্যু হৈছে ন বাৰু, বৰ বেয়া লাগিল শুনি।
ভেনিজুৱেলা জাপানৰে হয় ন জাপানতে নে?
নহয় নেকি, ভেনিজুৱেলা এখন দেশ চাগে?
অ' মই ভেনেজুৱালা বুলি পালো, নে জাপানতো বেলেগ হৈছে নে ভেনেজুৱালাতো হৈছে নে এই একে জাগা গ'ম নাপাওঁ, ভেনী জুৱেলাত তাৰমানে বেছি ক্ষতি হৈছে। জাপানটোত বাৰু সদায় হৈয়ে থাকে, তেওঁলোক বাৰু প্ৰস্তুত ভূমিকম্পৰ কাৰণে। কিন্তু ভেনিজুৱেলা টো ভালকে গ'ম নাপালো।
অ' দুটা জাগাত থৈছে মানে?
হ'বও পাৰে, মই ভালকে মানে বাতৰিটো তেনেকে বুজি নাপালো। প্ৰথমতে ভেনিজুৱালা বুলি চালোঁ, তাৰপিছত আকৌ জাপানো দেখিলোঁ দেখোন। এই দুটা জেগাতে হৈছে নে কিবা ভালকে গ'ম নাপাও আৰু, ভিডিঅ' বোৰ চাইছো বৰ দুখ লাগি যায়। মানুহ তেনেকুৱা অৱস্থা গৈছে।
উম, উম।
উম, উম।
বেয়া লাগিল শুনি।
অ' তাকেইতো, আমাৰ অসমতো ভূমিকম্প প্ৰবণ এলেকাৰ ভিতৰতে পৰে বাৰু। ভয়ো লাগে আমাৰ অৱস্থা কি হ'ব। অ', অ' তাকেইতো উম উম উম সৰু ডাঙৰকৈ বহুতেই হৈছে।
অ' জানুৱাৰী মাহতে এয়া তিনি চাৰি তাৰিখ মানে এটা ডাঙৰ ভূমিকম্প গৈছিল নহয়।
অ', অ' তাকেই বহুত সময় হ'লে অ' অ'। মাজ নিশা বহুত সময় ধৰি মানে কঁপিয়ে আছিলে। ইমান ভয় খাইছিলো বাপ ৰে বাপ বহুত ভয় লাগি যায়।
ভূমিকম্পএকো নকৰিলেও কিন্তু সেইখিনি সময়ত মানুহে মানে টোপনিৰ নিচাত থাকে কাৰণে ভয় খাই যায় মানে।
ভয় খাই গৈ নামি, উঠা নমা কৰোঁতে দৌৰি- দৌৰা- দৌৰি কৰোতেই মানুহৰ বহুত হয় মানে, আঘাতপ্ৰাপ্ত হয়, মানে ওপৰৰ পৰা বি বিল্ডিঙৰ ওপৰৰ পৰা চিৰিৰে নামি আহি থাকোঁতে বা তেনেকুৱা হয়
উম- উম তাকেইতো। কিবা হয় আৰু ভগৱানে জানে আৰু। উম।
এইকেইটা ভূমিকম্প, আগ্নেয়গিৰি নিচিনা, প্ৰাকৃতিক দুৰ্যোগ টো বাৰু আমি- আমি একো কৰিবও নোৱাৰোঁ দিয়কচোন। প্ৰাকৃতিক দুৰ্যোগে সম্পূৰ্ণ, উম।
উম, উম তাত আৰু আমাক
কিন্তু বাকী বানপানী হওঁক বা বাকীবোৰ দুৰ্যোগ ত অকমান মানুহেও মানে ভালকে চলিলে, অকমান ৰক্ষা কৰিব পাৰে বাৰু হয়।
অৰুণাচলতো সেয়া হৈছে নহয়। ডাৱৰ- ডাৱৰ বিস্ফোৰণ হৈ পেলাই বহুত মানে অঘটন ঘটিছেটো অৰুণাচল ফলত, বহুত এটা ডাঙৰ দুৰ্ঘটনা ঘটিছে। প্ৰাকৃতিক দুৰ্যোগেই আৰু এইটো। এ ডাৱৰ বেছি দূৰ নহয় যে, উম।
সেইটো আচলতে পাহাৰীয়া এলেকাতো হয়।
অ- অ- উম, সেইফালে মেঘালয় অৰুণাচল তেনেকুৱা আৰু ছিকিমত ভূমিস্খলন হৈছে। একদম ৰাস্তা ভাঙি গৈছে গোটেই।
অ, দেখিছো বাৰু।
উম- উম, অ। তাকেইটো, এইবিলাক ভাবিলে ভয়ে লাগি যায়।
তাকেই ভয় লাগে বহুত।
উম। ঠিকেই আছে বাৰু, এতিয়া তুমি কি খোৱালা, কি কৰিবা?
মই গম পাইছিলোঁ যে, আজি ৰাতিৰ কাৰেণ্ট নাহিব পাৰে সেইকাৰণে দূপৰীয়াতে বনাই থৈছিলোঁ। চব্জি আৰু কিবা এটা ফ্ৰাই সেইখিনি খাই শুই থাকিলোঁ।
অ, ঠিক আছে বাৰু। ঠিক আছে বাৰু দিয়া, গুড নাইট।
অ, অ শুভৰাত্ৰি।
অ।